হেল্ল' অহ, কি কৰি আছা?
এ শুই আছোঁ, এনেই বিচনাতে বাগৰি আছোঁ। অ'। তই কি কৰি
মই আলহী আহিছিলে চাহ বনালো। তাৰপিছত চাহৰ লগত এই আটা আছিলে আটাখিনি মানে পিঠা বনাই পেলাই এনেকে দিছো আৰু চাহ। সোৱাই কৰি ল'লো এতিয়াই এনে বাহিৰতে ৰ বহি আছোঁ।
অ'।
উম।
ভাত বনালি নে নাই?
অ', এই ভাত বনাই আছে মায়ে।
অ', কি বনাই আছে।
মাংস অকণ আনিছিলো।
উম, অ'।
অ'।
গছ টেঙা আচাৰ বনাইছিলো নেকি তই?
গাজ টেঙা আচাৰ নাই বনোৱা, মই নাজানো নহয় বনাবলৈ কেনেকে বনাই।
অ', নেজান' নেকি?
নাজানো।
অ', মই অলপ বনাই থৈ দিছো।
অ', কেনেকে বনাইছিলেনো?
এ তাক কাৰোবাৰ সাৰ যদি অলপ দি পঠিয়াম দে। বনাইছো মানে সেই এই হেৰি গাছ বাঁহ গাজ লাগে ভলুকা বাঁহ যে।
অ'।
অ', সেইটো গাছো হ'ব লাগে।
অ', অ', কি কি বস্তু দিব লাগে তাত?
অ', এই গাজ টেঙাখিনিত প্ৰথমতে হেৰি এই ৰুকনিখনত ৰুকি ল'ব লাগে।
অহ, অহ।
অ', ৰুকি পেলাই তাৰিছত এ এনেকে বাচন এটাত দুদিন মান মানে হেৰি কৰি থৈ দিব লাগে এনেকে পানী অকনমান দি পেলাই থৈ দিব লাগে।
অ'।
অ', থৈ দিয়াৰ পিছত দুদিনমান থৈ দিয়া পিছত মানে টেঙা হয় গাজ টেঙা। টেঙা হৈ যায় পিছ দুদিনমানৰ পাছত আৰু সেইখিনি হেৰি কৰিব লাগে, শুকো মানে এনেকে ৰসটো অলপ চেপি পেলাই
অ'।
এ ৰ'দত দিব লাগে, কাৰা ৰ'দ এটাত দি দিব লাগে ৰসটো ইমানো চেপি পেলাব নালাগে মানে নহ'লে মানে ৰ'দত দিলে কৰকৰীয়া হৈ যায়গৈ অকণ পানীটো ওলাই যোৱাকে চেপি পেলাই তাৰপিছত ৰ'দত দি পেলাই উহ, তাৰিছত হেৰি তাৰিছত মানে কি আৰু তেল হে খাটি মিঠাতেলটো হ'ব লাগে। সৰিয়হৰ তেলটোকে অ', সেইটো হ'লে বেছি ভাল হয় চেণ্টটো ধুনীয়া ওলাই। নহ'লে বা ধাৰা, ধাৰাত টো ধাৰা তেলটো দি দিলেও হয়, অ', সেইটো চেণ্ট টো ধুনীয়া ওলাই যে, ত সে-সেয়া দি পেলাই তুমি হেৰি কৰি থৈ দিব লাগে। ভাল মানে হেৰি খিনি গাছ খিনি অকন শুকাব নহয়। শুকোৱা পাছত নিমখ হালধি দি পেলাই অকণ সানি ল'বি লৈ পেলাই তাৰ পিছত সেই তেল খিনিত দি পেলাই মচলা-চচলা দিব লাগে আৰু পাঁচপূৰণ দিব লাগে, এনেকে দি পেলাই মানে তেলত দি পেলাই ধুনীয়াকে হেৰি ৰ'দত দিব লাগে।
অ'।
সেয়া খাই ধুনীয়া লাগে, তাৰ পিছত তাত হেৰি দিব পাৰ ভোট জলকীয়া।
ভোট জলকীয়া অ'।
ভোট জলকীয়া, অ', ভোট জলকীয়া দি দিলেও ধুনীয়া হয়, জ্বলা জ্বলা হয় যে জ্বলা টেঙা।
অ'।
খাই ভাল লাগে।
অ', আৰু এই আমৰ আচাৰটো ব বনাব জানা, মই নাজানো মানে এবাৰ কি কৰিছিলো বনাবলৈ, আমখিনি মই কাটি পেলাই বইল কৰি ল'লো তাৰ পিছতে ভেঁকুৰ উঠি গ'লগৈ মই ভালকে নাজানিলোঁ, মানে বন আগলৈ
অ', ভেঁকুৰ, ভেঁকুৰ মানে ভালকে ৰ'দত নিদিলি চাগে সেইটো কাৰণে ভেঁকুৰ উঠি গ'ল।
অ'।
উম, আম খিনি হেৰি কৰিব লাগে, মানে বইল নকৰিলেও কি কৰিব লাগে জাননে?
অ'।
হেৰি এই নে হেৰি কি বুলি কয় পানী অলপ নিমখ দি নিমখ সানি পেলাই, পানী নিদিলেও হয়, নিমখ সানি পেলাই ধুনীয়াকে ঢাকি পেলাই থৈ দিব লাগে, তেতিয়া মানে কেনেকুৱা হয় বইল কৰাৰ নিচিনাই হৈ যায়গৈ।
অ', অ', মানে নিমখটোয়ে সিজাই দিয়ে আৰু গোটেই বস্তু খিনি।
অ', ধুনীয়াকে মানে নি, অ', তই সৰু সৰুকে কাটিলি।
অ'।
সৰু সৰুকে কাটিবি।
অ'।
কাটি পেলাই তাৰপিছত হেৰি নিমখ সানি পেলাই
অ'।
বাচন এটাতে ঢাকি পেলাই থৈ দিবি আৰু ঢাকনাখন মাৰি ঢাকি থৈ দিবি।
অ'।
তাৰপিছত দিলোঁ হয়, দিনটো থৈ সিলেও হয়।
অ'।
অ', তাৰপিছতে উলিয়াই ৰ'দত দি দিবি আৰু পানী খিনিৰ পৰা উলিয়াই পেলাই ৰ'দত দি দিবি, ৰ'দত দি পেলাই, বেছি শুক শুকাবও দিব নালাগে, বেছি শুকাব দিলে মানে হেৰি কট-কটিয়া নিচিনা টান হৈ যায়গৈ।
অ'।
অকণমান ৰ'দত দি পেলাই পানীতো শু, শুকাই যাব নহয়, আম খিনি পৰা পানীটো বেয়া পানীটো শুকাই যাব, দিওঁ, তেল খিনি অলপ গৰম কৰিবি। গৰম কৰি তাৰপিছত সেই
তেলটো গৰম কৰি পেলাইটো গৰমে গৰমে দিব নালাগে চাগে, ঠাণ্ডা কৰি
অ', ঠাণ্ডা কৰি ল'বি গৰম কৰি পেলাই মানে ঠাণ্ডা কৰি লবি কেঁচা তেল দিলেও ভাল হয়। কেঁচা তেল দিলেও একো বেয়া নহয় মানে
অ'।
তাৰপিছত আৰু হেৰি পাঁচপূৰণ দিবি। জিৰা-চিৰা এনেকে হালধি। দি দিলে হৈ গ'ল আৰু দি পেলাই তাৰপিছত আৰু ধুনীয়া চিচাৰ টেমাত থব লাগে। চিচাৰ টেমাত থ'লে মানে বেয়া হৈ নাযায়। নহ'লে ভেঁকুৰ উঠি যায়গে। প্লাষ্টিকত থ'লে বেয়া হৈ যায় গৈ, সেইটো কাৰণে চিচাৰতে থৈ অ'। চিচাৰ টেমাত থৈ দিব লাগে। তেনেকে বনাই থৈ দিলে ভাল হয়। উম' মাছৰ আচাৰও বনাব পাৰে। মাছৰ আচাৰ মানে হে, অ' উম', মাছৰ আজিকালি চ'ব আচাৰেই বনাব পাৰে। মোবাইলত চাই চাই
অ'।
চ'ব আচাৰে বনাব পাৰি। তেনেকে চাই পেলাই বনাবি।
উম'
আচাৰ কণ হ'লে আৰু অ' আচাৰ কণ হ'লে বেলেগ একো নহ'লেও দালিৰ লগত আচাৰ কণ হ'লে ভাতকেইটা ধুনীয়াকে খোৱা যায় হয়।
অ', হয়, হয়।
উম', মাছৰ আচাৰটো ধুনীয়াকে বনাই থলেও তই, মাছ মাংস নহ'লেও হৈ যায় আ চাৰ কণ লৈ খালি। দালিকণ বনাই আ তাৰ অকণ লৈ পেলাই ধুনীয়াকে ভাতকেইটা খোৱা খাব পাৰি। এনেকে সৰু মাছ, সৰু মাছ, ডাঙৰ মাছ যিকোনো মাছ আচাৰ বনাব পাৰিব। মাছতটো ধুনীয়াকে বজাৰ পৰা আনি কাটি- কুটি সৰু সৰুকে কাটি-কুটি সৰু-প্ৰথমতে সৰুকে কাটিব দিব নালাগে, একদম ধুনীয়াকে, ধুই কৰি লৈ
টো, মানে মাছটো ভাজি পেলাই আচাৰ বনাই নে কিবা?
অ', ভাজিব লাগে। মাছতো ধুনীয়াকে তই আনি কাটি কৰি ধুনীয়াকে ধুই ললি ধুই কৰি নিমখ হালধি সানিবি। মাছটো মানে ধুওতে হে, দিব লাগে, নেমু ৰস দিব লাগে। মাছটো তেতিয়া মানে ফ্ৰাই কৰোতে যে হেৰি ভাঙি নাযায়। কেতিয়াবা আকৌ মাছ আকৌ হেৰি তেলত দিয়া লগে লগে লৰাব নোৱাৰি ভাঙি যায়গৈ হয়। নেমু ৰস অক অকণ যদি ধুওতে চেপি দিয়, অলপ সময় চেপি পেলাই থৈ দিয় নেমুৰ ৰস তেতিয়াহ'লে মানে মাছটো তেলত দিলে ভাঙি নাযায় ধুনীয়া গোটা গোটা হৈ যায়গৈ, তেনেকে ধুই ললি নেমু, নেমু অকণ দি বজাৰ পৰা বজাৰ পৰা আনা মাছ, তই নিমখ চিমখ দি ধুনীয়াকে নেমু দি ধুই ললি। কিবা বেয়া হেৰি থাকিলেও ধৰি লও ভাল হৈ যায় চাফা হৈ যায়গৈ অ' বীজাণু থাকি লেও মানে নাইকিয়া হৈ যায়, নিমখ আৰু নেমুটো দি দিলে। ধুনীয়াকে ফ্ৰাই হেৰি তাৰপিছত ধুই কৰি নিমখ হালধি সানি, ফ্ৰাই কৰিলি, অকণ টান টানকে ফ্ৰাই কৰি পেলাই তাৰপিছত সৰু সৰু টুকুৰা কৰিবি ডাঙৰ মাছতটো হ'লে মানে। সৰু সৰু টুকুৰা কৰিবি, কৰি পেলাই ধুনীয়াকে তই সেইটো ফ্ৰাই কৰি থৈ ল'বি। তাৰপিছত নহৰুও লাগিব সৰহকে
অ'।
নহৰু সৰহকে মানে এটা এটা ফুট হিচাপত থৈ দিবি আৰু। শশী আও। বাকলি গুচাই গুচাই ফুট কৰি কৰি থৈ দিবি, নালাগে। পিচি দিব নালাগে নহৰু খিনি, তাৰ পিছতে নৰসিংহৰ পাত দুটা মান গোটাই লবি।
অৱ।
তাৰপিছত হেৰি ভিনেগাৰ লাগিব। ভিনেগাৰ খিনি দিব লাগিব নৰসিংহ পাত জিৰা। পাঁচপূৰণ- কেঁচা জলকীয়া সৰকে দি দে দেই, অৱ অৱ সেই আচাৰত দিয়া মছলাবিলাক লৈ ল'বি তাৰপিছত আকৌ অৱ', নিমখ দি তাৰ পিছত হেৰি কৰিবি, এইয়া আৰু। তেল খিনি ধুনীয়াকে গৰম কৰিবি।
অৱ।
অলপ পিছত মাছৰ টুকুৰা খিনি তাতে দিবি, দি পেলাই মচলা চচলা চ'ব দি পেলাই মানে লৰাই কৰি ধুনীয়াকে চিচাৰ টেমাত ভৰাই পেলাই থৈ দিবি।
অৱ।
ভিনেগাৰ বহুত ভিনেগাৰ অকন দি দিয়াৰ পিছত মানে বহুত দিনলৈকে থ মানে খাই থাকিব পাৰিবি অলপ অলপকে।
অৱ।
মই তেনেকে বনাই খাওঁ আৰু সৰু মাছেও বনাইছো আগত। সেই সৰু মাছ মানে বেচা মাছটো যে অৱ', বেচা মাছৰ দি পেলাই বনাই।
অৱ, সেইটো মাছ আজিকালি পোৱা নাযায়েই বাৰু বেচা মাছটো।
এ হেৰি বুলি কয়। পথাৰত হলে এনেকে পায় পথাৰত পুখুৰী বিলাকত ওলাই। সেইটো মাছ বজাৰত কমকে ওলাই আও।
অৱ।
আমাৰ এনেকে পথাৰ পুখুৰী আছে যে তাত মাৰিলে কেতিয়াবা আনিলে বনাই কৰি থৈ দিওঁ সৰহকে আনিলে।
অৱ।
উম। তেনেকে আনি বনাই কৰি চাই থাকো মাছ মানে সৰহকে মাছ আনে যে খাবলৈও নোহোৱা ইমান খিনি মাছ। সেইটো কাৰণে সেই আচাৰ বনাও নহ'লে বা শুকান মাছ কৰি থৈ দিও, শুকুৱাই পেলাই ধুনীয়াকে শুকুৱাওতে হেৰি কৰিব লাগে চালনীত দি পেলাই জুই টাপত দি শুকুৱাব লাগে ৰ'দত মানে দিলেগে মানে গেলা গেলা গোন্ধটো ওলাই যে। অৱ', সেইটো কাৰণে মানে এই চালনী দি তাৰ মানে ধোঁৱাটো দিব লাগে। ধোঁৱাটো দি শুকুৱাব লাগে কটকটীয়া কৰি, তেতিয়া মানে গোন্ধটো গেলা গোন্ধটো নোলাই ৰ'দত দিলে মানে গোন্ধটো গেলা ওলাই।
অৱ।
সেইটো কাৰণে আমি মানে সেই মাছ আনিলেকে ধুনীয়াকে চালনী জুই তাপত অৱ', জুই শেকত দি পেলাই থৈ দিওঁ। চালনীত দিওঁ তলত ওপৰত চালনীখন মানে চৌকাতো চাৰিওকাষে তিনিটা খুটি মাৰি দিওঁ। দি পেলাই তাৰ ওপৰত অকন জুই অ গৰত চালনীখন দিওঁ। নে জুইতটো মানে ঢুকি পাব নালাগেগৈ আৰু খালি ধোৱা আৰু অ ধোঁৱা আৰু তাপ। টো দি দিব লাগে ঢুকি পালে অঁ ঢুকি জুইটো যদি গৈ চালনীত লাগে জ্বলি যাব যে সেইটো কাৰণে মানে অলপ ওখ খকে দিব লাগে
অ
চালনীখন অলপ ওখ কৰি দিব লাগে
অ
দিয়াৰ পাছত মানে তাপতো লাগিব লাগে আৰু ধোঁৱাটো গৈ তাত লাগিব লাগে তেতিয়া মাছটো অ মাছটোত মানে মাখি অ মাখিও নহয় নাহে ৰ'দত দি থলেতো ঢেৰ মাখি খি আহে গেলি যোৱা নিচিনা হয় যেন অ সেইটো কাৰণে আমি তেনেকে শুকুৱাই কৰি মানে টেমাত ভৰাই কৰি থৈ দিওঁ আৰু তেতিয়া হেৰি কৰি খাব পাৰি এ খাৰ বনাইও খাব পাৰি মাছৰ লগত ওম আৰু এই শুকান মাছে তাপিছত আকৌ আলুৰ লগত জোল বনাই খাব পাৰি
অ
সেনেকে আদা নহৰু দি পেলাই আলুৰ লগত জোল বনাই কৰি খাওঁ বুলি ক'লেও খাব পাৰি জ্বলা অকণ দি
অ
তেতিয়াও ভাল লাগে খাই
অ ঠিকে আছে মই বনাব লাগিব ৰেচিপি টো এতিয়া গম পাইছো নহয়
অ
পদ্ধতিটো কেনেকে কি কৰে
অ সেই তেনেকে শুকুৱাই পেলাই থৈ দিবি মাছটো বহুত দিনলৈকে ভাল হয় থাকে
অ অ হ'ব দিয়ক এতিয়া ন উম হ'ব